অ আহ শুনিছো শুনিছো মোৰ মাতটো শুনিছা নাই
অ শুনি আছো শুনি আছো কি কৰি আছা
এয়া এনে বিচনাতে বগৰি আছা তুমি কি কৰিছা
অ', মও তোমাৰ সেই বিচনাতে শুই আছিলো এনেই আৰু বৰষুণো আহি আছে এতিয়া
আহিছে অ
অ বাকী ভাত পানী খালা নাই
খালো খালো তুমি খালা নে?
অ', ময়ো খালো খালো বাৰু দেই। এ বাকী খবৰ খাতি কোৱাচোন।
খবৰ খাতি ভালেই ভালেই তোমালোকৰ ভাল নহয়
অ', আমাৰো ভালেই ভালেই বাৰু দেই।
অ'।
তাকে অ' আজি ইমান দিনৰ মূৰত ফোন কৰিলো মানে তোমাৰ সঁতে কথা এটা আলোচনা কৰিবলগীয়া আছিলে নহয়, গম পাইছা নাই।
অ কি কথা
অ এই তোমাৰ মানে ধৰি লোৱা আজিকালি এই ব্ৰইলাৰ মাংসটো যে
অ'।
ব্ৰইলাৰ মাংসটোতো বহুত প্ৰচলিত হৈ আছে ন' এতিয়া। তোমাৰ মানে তোমাৰ এতিয়া চাবলৈ গ'লে ট্ৰেণ্ডিঙতে চলি আছে আৰু। এতিয়া তোমাৰ ব্ৰইলাৰ মাংসটো তোমাৰ সকলোৱে মুখত মানে অকল ব্ৰইলাৰ মাংস।
ব্ৰইলাৰ মাংস হয়
সকলোৱে মানে আজিকালি অকল ব্ৰইলাৰ মাংসটোৱে বেছিকে প্ৰাধান্য দি থাকে গতিকে আমি এই যি ব্ৰইলাৰ মাংসটো
হয়।
ব্ৰইলাৰ মাংসটো আচলতে খালে আমাৰ স্বাস্থ্যৰ কাৰণে তোমাৰ অ, মানে ভাল হয় নে? নে আচলতে অ, কিছুমান অপকাৰো হয়
হয় এতিয়া হয় এতিয়া যদি আমি চাওঁ এ ব্ৰইলাৰ মাংসনো কি ব্ৰইলাৰ মাংসটো কিন্তু এটা কুকুৰাৰে প্ৰজাতি মানে কি হয় এইটো কিন্তু আমাৰ ধৰা ভাৰতীয় প্ৰজাতি নহয়। এইটো এটা বাহিৰৰ প্ৰজাতি মানে ব্ৰইলাৰ মাংসৰে এটা হাইব্ৰীড ৰোগ মানে এ এতিয়া ব্ৰইলাৰ মাংসটো মানে খুব প্ৰচলিত হোৱাৰ কাৰণটো কি হৈছে
অ'।
এই মানে ব্ৰইলাৰ বিলাক কি হৈছে এ সৰুৰ পৰা ডাঙৰ হওঁতে মানে একদম খাব পৰা হওঁতে বেছি সময় নালাগে। এতিয়া যদি আমি লোকেল মুৰ্গীৰ ক্ষেত্ৰত চাওঁ লোকেল কুকুৰাৰ ক্ষেত্ৰত চাওঁ এটা লোকেল মুৰ্গী কিন্তু ডাঙৰ হওঁতে বহুত সময় লাগে। মানে এ দুমাহ তিনিমাহ মানতো লাগেই। এতিয়া সেই ক্ষেত্ৰত কি হয় ব্ৰইলাৰ মাংসটো ব্ৰইলাৰ আচলতে সেই মুৰ্গী বিলাক
অ।
তে কিন্তু খুব কম সময় লাগে মানে এইবিলাক কি হয় এ তোমাৰ ব্ৰইলাৰ মাংস ক্ষেত্ৰত চাবাচোন খুব কম সময়তে মানে বহুত স্পীডত সিহঁত ডাঙৰ হৈ গুচি যায়। তাৰ কাৰণত কি বুলি ভাবো মই জানানে এই মানুহবিলাকে যে আজিকালি ব্ৰইলাৰ ফাৰ্ম খোলে। ব্ৰইলাৰ ফাৰ্মত কি কৰে সিহঁতৰ যিখিনি জেগাত সিহঁতক ৰাখে। সে টো মানে খা খাব পৰাকৈ বস্তু দি দিয়ে। আৰু তাৰ উপৰিও কি কৰে সিহঁতক এনি টাইম চৌবিশ ঘণ্টা সিহঁতক দানা পানী দি থৈ দিয়ে।
অ অ।
কি হয় ব্ৰইলাৰ ইন প্ৰজাতিটো মানে অকমান এলেহুৱা টাইপৰ। কি হয় সিহঁতে মানে একদম শুই থকা জেগাতে খাব, শুই থকা জেগাতে হাগিব মুতিব কিন্তু সেইবিলাকে বৰকৈ লৰচৰ নকৰে। যাৰ ফলত কি হয় একেৰাহে বহি বহি শুই শুই সিহঁতি জেগাতে খাওঁতে খাওঁতে কি হৈ যায় সিহঁতৰ মানে ধৰা শৰীৰৰ যিটো মানে হেৰিটো চাইজটো সেইটো সিহঁতৰ অ ওজনটো জোখতকৈ বেছি হৈ যায়। যাৰ ফলত কি হয় সিহঁতৰ মানে যিকেইটা ভৰি সেই ভৰিকেইটাই আচলতে সিমানতটো লোট ল'ব নোৱাৰে। সেই কাৰণে মানে কি হয় সিহঁতি বৰকৈ লৰচৰ কৰিব নোৱাৰে যাৰ ফলত কি হয় সিহঁতৰ মাংসখিনি একদম বৰ কুমলীয়া হয় আৰু কি হয় সে মাংস খিনি আচলতে সিহঁতে যিহেতু এনি টাইম দানা খায়ে থাকে। সিহঁতৰ সেই মাংসটো মানে খুব আহ খাবলৈ মানে সোৱাদ লগা হয় এতিয়া মানুহে চাবাচোন। এবাৰ ব্ৰইলাৰ মাংস খোৱাৰ পিছত তেওঁলোকে অন্য মাংসলৈ মোহে মেলিব নোৱাৰে। সেব ব্ৰইলাৰ মাংসটো মানে ইমানেই টেষ্ট পায়। মানে তা নিচা নিচিনা আসক্ত হৈ যায়। কিন্তু এই ব্ৰইলাৰ মাংসটো যে ইমান বেছিকৈ খায় মই কিন্তু সেইটো ইমান এটা ভাল বুলি নাভাব-
অ এইটো ময়ো ভাল বুলি নাভাবো গম পাইছা নাই।
কি হয় ব্ৰইলাৰ মাংসটোত কি কৰে যিসকলে মানে ব্ৰইলাৰ পোহে। তেওঁলোকে কি কৰে চাবাচোন সেই ব্ৰইলাৰৰ দানা যে দিয়ে সেই দানাবিলাক আচলতে মানে অত্যাধিক ভিটামিন যুক্ত। মানে কি হয় সেইবিলাক যেতিয়া ব্ৰইলাৰ বিলাকে নন ষ্টপ খাই থাকে তেতিয়া কি হয় সিহঁতৰ শৰীৰটো একদম ফোপোলা হয় চাবাচোন? এ ব্ৰইলাৰ বিলাক যে তোমাৰ এ ডাঙৰ হয়। কিছুমান ব্ৰইলাৰটো তোমাৰ এটা ব্ৰইলাৰে কিজানি ছয় সাত কেজিলৈকে হয়। এতিয়া মুৰ্গীৰ ক্ষেত্ৰত চোৱা, কুকুৰা মাংসৰ ক্ষেত- ত্ৰত এটা কুকুৰা জানো ছয় সাত কেজি হোৱাটো সম্ভৱ। সেইটোতো কেতিয়াও নহয় লোকেল মুৰ্গীবিলাক কিমান হয় খুব বেছি তোমাৰ দুই কেজিলৈকে হয়হে। এ দুই কেজি বা মেক্সিমাম তোমাৰ আঢ়ৈ কেজি তিনি কেজি যেন তেনে হয়। এ যেতিয়া বুঢ়া হৈ যায় মানে। কিন্তু এই ব্ৰইলাৰবিলাক কি হয় এ পাঁচ সপ্তাহ মানৰ ভিতৰতে কি হয় তোমাৰ ছয় সাত কেজিলৈকে ওজন বনাই দিয়ে। এটা এটা ব্ৰইলাৰ ছয় সাত কেজিলৈকে হয়। তেনেহলে তুমি ভাবা সিহঁতে কিমান প্ৰটিন ভিটামিন লব লাগিব। কিমান ভিটামিন খাব লাগিব বা কিমান প্ৰটিন খাব লাগিব? এ যেতিয়া মানুহে সেই ব্ৰইলাৰ খিনি আকৌ খায়। তেতিয়া কি হয় মানুহেও সেই প্ৰটিন খিনি খোৱাৰ নিচিনা হয়। মানুহে সেই ভিটামিন খিনি খোৱা নিচিনা হয়। যাৰ ফলত কি হয় চাবাচোন যিবোৰ মানুহে মানে কি হয় অৰখপ। সপ্তাহটোত প্ৰায় পাঁচ ছয় দিনে তেওঁলোকে ব্ৰইলাৰ মাংস খাই তেওঁলোকৰ স্বাস্থ্য টোৰ প্ৰতি যদি লক্ষ্য কৰা।
অ।
আচলতে এইটো শুনিবলৈ অকমান হাঁহি নিচিনা মানে হেৰি হাঁহি উঠাজনক হলেও। কি হয় মানে সেই মানুহ বিলাকে যেতিয়া ননষ্টপ ব্ৰইলাৰ মাংস খায়। সিহঁতৰো মানে শৰীৰটো ব্ৰইলাৰৰ নিচিনা হৈ যায় তেওঁলোকো মানে ফুলি পৰে। এ আচলতে কি হয় ইমান। প্ৰটিনযুক্ত খাদ্য ইমান ভিটামিনযুক্ত খাদ্য যেতিয়া তুমি নন ষ্টপ খাবা। তোমাৰ নিশ্চয় শৰীৰটো এনেও গ্ৰেইন হবই। কাৰণ কি হয় এই ব্ৰইলাৰৰ মাংসতে কি কৰে মানুহৰ মাছ দেনাৰও নিচিনা কাম কৰে। মানে কি হয় মাংস পেশীসমূহ খুব ফুলাই তোলে। যিহেতু ব্ৰইলাৰ মাংস সেই একেই সিহঁতৰো স্বাস্থ্যটো চাবাচোন খুব ফুলা। একদম মাংস সিহঁতৰ চুবই নোৱাৰি ইমানে কোমল কোমল মাংস সেহসেতোকে কি হয় মানুহে খায়ো ভাল পায় এতিয়া সেই ক্ষেত্ৰত। কিন্তু মানুহে লোকেল মুৰ্গী বা তেনেকুৱা ধৰণৰ বস্তুবোৰ নাখায় কাৰণ ধৰা সেইবিলাক। কি হয় লোকেল মুৰ্গীসমূহ এনি টাইম চাবাচোন নিজে খুচৰি খুচৰি খাদ্য উলিয়ায়। সিহঁতে এনি টাইম দৌৰা থপৰা কৰি থাকে য'ত ত'ত ঘূৰি থাকে তোমাৰ বাৰীত। থকা চুকে কোনে পৰুৱা বিচাৰি বিচাৰি খাব কেচু কাৰি বিচাৰি। সেই ক্ষেত্ৰত কি হয় সিহতৰ স্বাস্থ্যটো মানে কঠিন হয় মানে আচলতে। ক'বলৈ গ'লে ব্ৰইলাৰৰ তুলনাত আমাৰ লোকেল মুৰ্গী বিলাকৰ মাংসটো অকমান টান হয়। সেই ক্ষেত্ৰত কি হয় মানুহে এই ব লোকেল মুৰ্গী সমূহ মানে। দামো বেছি লয় এতিয়া চাবাচোন ব্ৰইলাৰ বিলাকৰ দামটোও খুব কম। সেইকাৰণে কি কৰে মানুহে কি ভাবে একদম কম দামত। বহুত ধুনীয়া মাংস খাবলৈ পাইছো সেই কাৰণে আমি ব্ৰইলাৰটোৱে খোৱা ভাল কিন্তু মই ব্ৰইলাৰটো। খোৱাটো ভাল বুলি নাভাবো দেই। আমাৰো মানে ঘৰত মই। ব্ৰইলাৰটো বৰকৈ আনিবলৈ নিদিও কেতিয়াবা কাঠ চিত ধৰা এই এমাহ দুমাহৰ মূৰত। কেতিয়াবা এবাৰ আনে আৰু খাবলৈ এই ব্ৰইলাৰটো। খোৱাটো ইমান ভাল নহয় মই সেইটো নাভাবো মানে ইয়াত তুমি কি বুলি ভাবা এই। ব্ৰইলাৰ মাংসতো যে এনেকে মানে পোহপালন দিয়ে ইমান ভিটামিন যুক্ত খাদ্য। এইটো আচলতে এনেকে একেৰাহে খোৱাাতটো ভাল নে বেয়া।
অ' এই এতিয়া চোৱা দেই এতিয়া চাবলৈ গ'লে সেই ব্ৰইলাৰ মাংসটোতো। ইনেটো চাবলৈ গলে মাংসটো ভালেই হয় নহয় চাবলৈ গলে কিন্তু আচ। আচল সেই ব্ৰইলাৰ মংসতটো আমাৰ ধৰি লোৱা খালে আমি ব্ৰইলাৰ মাংস। সিহঁতৰ পৰা যিখিনি বস্তু লাভ কৰোঁ।
হয়।
গম পাইছে নাই। সেইখিনি কিন্তু এক প্ৰকাৰে চাবলৈ গ'লে ভালেই। কিন্তু তোমাৰ কিন্তু তাৰ পৰা কিন্তু বহুত উপ অপকাৰো হয় উপ। উপকাৰৰ লগতে কিছুমান কিন্তু অপকাৰো হয় গম পাইছে নাই সেইনে। প্ৰকাৰ বিষয় ধৰি লোৱা পিছত আলোচনা কৰিম বাৰু।
অ'।
কিন্তু এতিয়া প্ৰথমতে কি তোমাৰ যিখিনি ব্ৰইলাৰ মাংস মানে আজিকালি মানুহবিলাকে কি হৈছে। ব্ৰইলাৰ মাংসটো মানে একেবাৰে বহুল ভাৱে খায় আৰু মানে বহুত মানুহে তোমাৰ। একেলগতে সেই ব্ৰইলাৰ মাংস বিলাক খাই থাকে এনে। খুব বেছিকৈ মানে সেই ব্ৰইলাৰ মাংসটো ব্যৱহাৰ কৰি থাকে গম পাইছা নাই। নে মানে সেইটো ব্ৰইলাৰ মাংসটো এতিয়া প্ৰথম যে এইকেইদিনতে ইমান যে মানুহৰ জনপ্ৰিয় হৈছে ইয়াৰ প্ৰথম কথাটোৱে হৈছে কাৰণ ব্ৰইলাৰ মাংসটো মানে টেষ্টটো ভাল গম পাইছা নাই আৰু তোমাৰ সেইটো মাংসটো অলপ কোমলো সেইকাৰণে তোমাৰ টেষ্টটোও ভাল আহে আৰু তাত তেল বেছি থাকে সেইকাৰণে মানে ব্ৰইলাৰ মাংসটো খাই ভাল পায় আৰু কি হয় ব্ৰইলাৰ মাংসটো আৰু এটা কাৰণে মানে বেছি এতিয়া ফেমাছ হৈ গৈছে তোমাৰ এই চাবাচোন ব্ৰইলাৰ মাংসৰ দামটো কিন্তু খুব কম মানে তোমাৰ খুব সহজতে পাই যায় তোমাৰ দামটো বহুত কম সেইকাৰণে মানে কি মানুহবিলাকে তোমাৰ সেই ব্ৰইলাৰ মাংসটোক মানে বহুত বেছি মানে প্ৰেফাৰ কৰে আৰু ভাল বুলি প্ৰেফাৰ কৰে গম পাইছা কিন্তু তোমাৰ এতিয়া কিন্তু সেই ব্ৰইলাৰ মাংসক লৈ মেলি কিন্তু বহুত বিতৰ্কও সৃষ্টি হৈ আছে এতিয়া ধৰি লওক বহুত মানুহে কৈ আছে তোমাৰ ব্ৰইলাৰ মাংসটো বেয়া আৰু বহুত মানুহে কৈছে ব্ৰইলাৰ মাংসটো ভাল এতিয়া আচলতে যদি সেই বেয়া ক্ষেত্ৰত চাও তেতিয়া ময়ও কৈ আছো যে ব্ৰইলাৰ মাংসটো ইমান এটা ভাল নহয় গম পাইছা নাই সেইটো আমাৰ স্বাস্থ্য কিন্তু হানি কৰে কিন্তু আ এতিয়া আমি সেইখিনি কথা কৈ আছো যদিও এতিয়া সেইখিনি কিন্তু অহ বৈজ্ঞানিক ভাৱে গম পাইছা নাই বৈজ্ঞানিকভাৱে কিন্তু ব্ৰইলাৰ মাংসটো আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া বুলি কিন্তু এতিয়ালৈকে ওলোৱা নাই প্ৰমাণিত হোৱা নাই গম পাইছা নাই কিন্তু হ লো আমি কিন্তু কিছুমান কথা লক্ষ্য কৰিব লাগিব বৈজ্ঞানিকভাৱে তোমাৰ সেইটো তোমাৰ এনেদৰে প্ৰমাণি প্ৰমাণিত হোৱা নাই যদিও আমি কিন্তু কিছুমান কথা মন কৰিব লাগিব এতিয়া ধৰি লোৱা আমি ব্ৰইলাৰ মাংসটো যেতিয়া খাও তেনেহ'লে কি কৰো আমি কি কৰো কেতিয়াবা ব্ৰইলাৰ মাংস আমি ঠেং চেং বিলাকো খাও হয়
অ খাও
সেইটোৱে একদম খাব নালাগে কাৰণ তোমাৰ ব্ৰইলাৰ মাংস ঠেংখিনি খালে তোমাৰ বিভিন্ন ধৰণৰ মানে অপকাৰ হ'ব পাৰে গম পাইছা আৰু তাৰ লগতে কি হয় আমি যিখিনি ব্ৰইলাৰ মাংসখিনি খাও ব্ৰইলাৰ মাংসত আমাৰ অত্যাধিক পৰিমাণে আমি মচলা ব্যৱহাৰ কৰো যিটো আমাৰ পেটৰ মানে বহুত বেয়া গম পাইছা নে সেইকাৰণে আমি সেই মানে কি কৰিব লাগে ব্ৰইলাৰ মাংসটো খালেও মানে মছলা চছলা কমকে দি খাব লাগে। আৰু কি হয় ব্ৰইলাৰ মাংসটো মানে কিছুমানে তোমাৰ অলপ আধা সিজা বা কেঁচাই কেঁচাইও খায় মানে আধা কে আধা সিজাকে খায় বেছিভাগ গতিকে যদি আ আধা সিজাকে খায় তেনেহ'লে তোমাৰ ধৰি লোৱা যিহেতু ব্ৰইলাৰত তোমাৰ মেডিচাইন চেটিচাইনো বহুত থাকে ন কেমিকেলো বহুত থাকে গতিকে সেইখিনি যদি ব্ৰইলাৰ খিনি যদি আমি আধা সিজাকে খাও তেনে সি কিন্তু আমাৰ স্বাস্থ্যৰ বহুত ক্ষতি কৰিব
অ
পাইছা নাই এতিয়া ধৰি লোৱা তোমাৰ কিছুমান লোকে এনেকোৱা চাবাচোন ব্ৰইলাৰ যিসকলে তোমাৰ ধৰি লোৱা অ ব্ৰইলাৰ পুহি আছে বা ব্ৰইলাৰ ফাৰ্ম খুলি থৈছে সেইসকলে কি কৰে তোমাৰ ব্ৰইলাৰ ফাৰ্মখনত কি কৰে তোমাৰ সেই ব্ৰইলাৰ বিলাক ভালদৰে তোমাৰ মানে পৰিষ্কাৰ তাকে নাৰাখে গম পাইছা নাই তোমাৰ ধৰি লোৱা ব্ৰইলাৰ ফাৰ্মত তোমাৰ কি কৰিব লাগে সিহঁতক পানী চানীও চেঞ্জ কৰি থাকিব লাগে তোমাৰ ব্ৰইলাৰখিনি থাকিবলৈ যিখিনি জেগা আছে জেগা খিনিও মানে খুব চফা কৰি থকাটো প্ৰয়োজনীয়ত আছে। নহ'লে কি হয় সেই ব্ৰইলাৰ যিখিনি বিষ্ঠা - সেই ব্ৰইলাৰ বিষ্ঠাৰ পৰাও পৰাও মানে বহুত বেমাৰ হয়। তেতিয়া তোমাৰ সেই ব্ৰইলাৰবিলাকক - তোমাৰ কিমান মেডিচিন খুৱাই তোমাৰ সেই মেডিচিন খিনি তোমাৰ যেতিয়া সিহ- তৰ সিহঁতে ধৰি লোৱা বিষ্ঠাত ত্যাগ কৰিব। আকৌ সেই তাৰ পৰা গোন্ধ পৰাও তোমাৰ বহুত তোমাৰ বেমাৰ হয়। তুমি - সিহঁতৰ নিজৰ বিষ্ঠাৰ পৰাই সিহঁতৰ নিজৰে বেমাৰ হয় কিছুমান গম পাইছা নাই? গতিকে ব্ৰইলাৰ বিষ্ঠাটো কিন্তু বহুত মাৰাত্মক। গম পাইছা নাই তোমাৰ বই তোমাৰ ব্ৰইলাৰবিলাকক চাবাচোন! তোমাৰ এক ঘ মানে তোমাৰ একমাহ বা দেৰ মাহত তোমাৰ এটা ব্ৰইলাৰ তো - তোমাৰ কমেও তোমাৰ দুই - দুই তিনি কেজি কৰি দিয়ে এই সেইটোতো বহুত অসম্ভৱ নিচিনা কথা, হয় নহয়? এটা ব্ৰইলাৰিলাক এনে চাওঁক - সাধাৰণতে চাবলৈ গলে তোমাৰতো বহুত দিন লাগে তোমাৰ পাঁচ মাহ ছমাহ লাগে তোমাৰ। এটা ব্ৰইলাৰ ডাঙৰ হবলে। কিন্তু এই ফাৰ্ম বিলাকত কি হয় আজিকালি এক ঘন্টাটে - মানে এক ঘণ্টা নহয় দেই, ধৰা এই - মানে এমাহ ডেৰ মাহৰ ভিতৰতে ব্ৰইলাৰ বিলাক তোমাৰ বহুত ডাঙৰ কৰি দিয়ে। দিয়ে। দুই তিনি কেজি অ তোমাৰ দুই তিনি কেজি - যেনেকে আমাৰ হেৰি কৰি দিয়ে মানে, গতিকে তাৰ ফলত কি হয়। অ' ব্ৰইলাৰ বিলাকত - তোমাৰ মানে বহুত মেডিচাইন দিয়ে যাতে সিহঁতৰ ৱেইটটো গেইন হ'ব।
হয়।
গম পাইছা! সেই ক্ষেত্ৰত চাবলৈ গ'লে তোমাৰ ব্ৰইলাৰ মাংসটোৱে আমাৰ বহুত অ- অপকাৰ কৰি দিয়ে, কাৰণ সিহঁতে তোমাৰ নিজৰ ৱেইটটো নিজে ল'বগৈ নোৱাৰে লাষ্টত। সিহঁতক ইমানেই মেডিচাইিন খুৱাই ইমানেই তোমাৰ সিহঁতক মেডিচাইিন খুৱাই তোমাৰ ইমানেই বস্তু - খুৱাই ইমানে যে সিহঁতৰ নিজৰ লোডতো সিহঁতে নিজে ল'বগে নোৱাৰে গতিকে - সেই ক্ষেত্ৰত চাবলৈ গ'লে - কি হয় তোমাৰ আমাৰ ব্ৰইলাৰ মাংসটো মানে আমি আমি খালে আমাৰো মানে বহুত- প্ৰব্লেম হব কাৰণ ব্ৰইলাৰ মাংসত তোমাৰ যিখিনি কেমিকেল দিয়ে আল্টিমেটলি - যেতিয়া আমি ব্ৰইলাৰ মাংসটো খাই দিম সেই কেমিকেল খিনিও আমি খোৱা নিচিনা হব ন। সেই মেডিচাইন খিনিও আমি খোৱাৰ নিচিনা হব। গতিকে - তাৰপৰা কি হয় কি হ'ব আমাৰ তোমাৰ বহুত মানে তোমাৰ হেৰি হ'ব বুজি পাইছা নহয়। মানে বহুত ৰোগে দেখা দিব আৰু কি হয় তোমাৰ ব্ৰইলাৰ মাংসটোত মানে কি অত্যাধিক - তেল থাকে ন - তোমাৰ সেই তেলবিলাকে কি কৰে আমাৰ ধৰি লোৱা কেলৰিটো তোমাৰ ব- বঢ়াই কিন্তু কি হয় আমাৰ যিখিনি চৰ্বি সেই চৰ্বিখিনি কিন্তু বেছি বাঢ়ি যোৱাত সহায় কৰি - দিয়ে। গমপাইছা নাই কিন্তু আমি আচলতে ই এনে নৰ্মেলি বইলাৰ মাংসটো - খালে তোমাৰ ইমান প্ৰব্লেম নহয় কিন্তু যদি আমি যদি অতিৰিক্ত -